উম' নমস্কাৰ কওক হেল্ল
উম তুমি কি পঢ়ি আছা এতিয়া?
মই আপোনাৰ এ' আছো। অলপ হিচাপ নিকাস কৰি আছিলো।
কিহৰ?
আপুনি কি কৰি আছে।
মই তোমাৰ কি বুলি কয় এই কথা এটা ভাবি আছিলো।
কি কথা?
এই স্কুল এখন খোলাৰ।
কি কলে?
স্কুল এখন খোলাৰ কথা ভাবি আছো বোলো।
অ'।
উম।
পাৰি, অকণমান সহায় হব। সৰু পোৱালি বিলাকৰ।
সেইটোয়ে দুখীয়া ঘৰৰ পোৱালি বিলাকৰ মানে অলপ সহায় হ'ব। পইচা চইচা এহঁতৰো মন যায় ন' ভাল স্কুলত পঢ়িবলৈ।
উম আমাৰ ইয়াত এলেকাখনত ভাল স্কুল নাই বাৰু খুলিব পাৰে।
অ'। তুমি অকণ সহায় কৰিলে ভাল পইচা সহায় কৰিব নালাগে বাৰু তুমি যদি অলপ সহায় কৰি দিয়া তেতিয়া অলপ সোনকালে হ'ব।
যীয়ে এক অ'মই টাইম পালে কৈ দিম বাৰু মোৰ টাইমে অভাৱ।
উম তে আমি কাম এটা কৰিব লাগিছিল গম পাই চা দুটাই
কিহৰ।
আপোনাৰ এখন কেইখনমান গাঁও লৈ লওঁ মানে আমি। যত আপোনাৰ দুখীয়া দুখীয়া মানুহ আছে সিহঁতক আমি যি মানে। প্ৰব্লেম হৈ‌ আছে সিহঁতক আমি সহায় কৰিলেই হ'ল।
পাৰি।
উম।
সহায় কৰিব লাগে অলপ।
স্কুলতো কৰিব লাগিব। তাৰপিছত আৰু কি কি কৰিব পাৰি?
দুখীয়া ঘৰ মানুহে ৰেচন পাতি কিনি দিব পাৰে।
উম।।
কিবা বিজনেচৰ কাৰণে সিহঁতক অলপমান সহায় কৰি দিব পাৰে।
উম।।
সৰু সুৰা।
অ আৰু হস্পিতাল।
উম।। এয়া এখনো, খুলি দিব পাৰে। চৰকাৰ চৰকাৰী মানে আপুনি নিজে কৰক কিন্তু? ফিজটো কমকে চাৰ্জ কৰিব দিয়ক ল'ব।
এতিয়া নিজেই কৰিম বাৰু।।
উম।
উম।। আপুনি অ দুটাই একেলগে কৰিলে ভাল হ'ব।
উম উম।।
উম। হুম।। আপুনি কি কি খাই পিছে।
মই তেনেকে একো ভবা নাই বাৰু।
উম।
এ ডাঙৰ প্লেন এটা বনাই আছো।
হয়।
দিলাৰ খুুলিম ভাবিচো গাড়ীৰ।
উম।
ৰূম এটা।
অ।
আপোনাৰ ছেকেণ্ড হেণ্ড।
হয়।
বাইক কাৰ চবটো এভিথিং বাইক কাৰ স্কুটি।
উম। ম
চবতকে আমাৰ ইয়াত এইখন এলেকা চবতকে অকণমান কম দামত।
অ। মই ক' কৰিছো বাৰু দুখীয়া বিলাকক সহায়। এনেকুৱা সিহঁতৰ কাৰণে প্ৰজেক্ট কৰি আছো বাৰু এটা চাকচেচফুল হ'ল বাৰু।
উম।
উম'
কি কোনটো চাকচেচফুল কৰিলে?
আপোনাৰ কি বুলি কয় এই বিনামূলীয়া কিতাপ।
উম উম' উম।
স্কুলতো মানে এনেই বেলেগত পঢ়ি আছিলেটো' তাৰপিছত মোক মানে এদিন কলে মানে' তাৰপিছত স্কুলৰ কি বুলি কয় মুহৰত-চোহত কাটিলো ফিটা চিটা।
উম।
কালি মান পৰা হেৰি হব আৰু পোৱালি যাব' কৈদিব। অপেনিং, উম পিছে আপুনিও আহিব মিঠাই খাব।
উম বিচাৰি দিম বাৰু।
মিঠাই খাব আহিব।
অ
অ আপুনি থাকিলেও ভাল লাগিব।
যাম যাম দিওক।
উম'
ময়ো কিবা সহায় পাতি লাগিলে জনাব।
হ'ব বাৰু।
হেল্প কৰি দিম।
উ পিছে কি কৰি আছে আপুনি এতিয়া?
মই এনেই বহি আছো, কাম এটা কৰি আছো। সেইটো হ'য় বাৰু।
কি কৰি আছিলি?
এই ল' কম্পিউটাৰতে আপোনাৰ মাথা অলপ মাৰিছিলো, পেন এটা বনাইছো।
অ
আপুনি কাম এটা কৰিব পাৰিব নেকি?
কি?
আপুনি যে কম্পিউটাৰ যে চাই আছে যে। এই গোটেই একে হেৰিটো কিনিলে কিমান ল'ব? সিহঁতৰ গোটেই মানে যিমানখিনি কম্পিউটাৰ আছে বাজেটটো ক'ব পাৰিব নেকি মোক।
নাই এনেকুৱা আৰু ভাল চেট আপ এটা বনালে আপোনাৰ দেৰ দুই লাখ পৰি যাব।
উম।
আৰু আপোনাৰ ষ্টাৰ্টিং আপোনাৰ বিশ ত্ৰিশ হাজাৰ টকা পৰাও পায়।
উম, ভালতো?
হেৰিবিলাকত এনে নৰ্মেল ইউজ কৰিব পাৰিব আপোনাৰ হেভি হেভি ইউজ কৰিব নোৱাৰিব অকমান লেহেং টাইপ পাব।
নে চবতকে দামীটো আৰু ভাল কোনটো?
দামীটো আপোনাৰ আপুনি যিমান দামী।
উম, মোক চবতকে ভালটোৱে লাগে মানে। দামীটো যিমান ভাল আৰু পইচাৰ লগত কথা নাই।
পাই যাব আপোনাৰ চাৰি পাঁচ লাখ মান টকাত এটা ধুনীয়া বনাই দিব পাৰিম। চব ভাল আৰু প্ৰচ্চেছৰ চচ্চেছৰ।
অ', মোৰ কি বুলি কয় পিয়নটোক পঠাই দিছো তেওঁ পইচাটো পাই যাবা।
অ', মই আপোনাৰ লিষ্টখন বনাই থম দিয়ক কি কি কোনটো কোনটো লগাব বস্তু।
উম, তাৰ পৰা লৈ ল'ব পইচাটো মই দি পঠাই দিছো।
অ', লৈ ল'ম।
উম, আৰু কিবা লাগিব নেকি আপোনাক পইচা?
নালাগে সেই আপোনাৰ পৰা কিবা ল'ম নেকি মই আৰু কিবা কমত ক'লে আপোনাক কৈ দিম।
অ', পিছে আপোনাৰ অ' কিবা ক'ব লগীয়া থাকিলে ক'ব আৰু যদি কিবা সহায়ও লাগে। উম।
যে গাড়ী এটা ল'ম বুলি ভাবি আছিলো চাৰিচকীয়া এখন।
হয়।
কি ল'লে ভাল হ'ব? আপুনি অলপ জানিব আৰু সেইটো বিষয়ে।
আপুনি মোৰ মতে ব'লেৰ এখন ল'ব পাৰে।
ব'লেৰ এখন ন?
অ', আপুনি ভাল পায় বুলি মই অকণমান গম পাইছো বাৰু।
অ', ভালে লাগে গাড়ীখন মোৰ চাই মানে উম, দামটো কম হয় আৰু সেইটো কাৰণে চব পাই তাত।
উম।
ভিতৰত আৰু অলপ ফেচিলিটি কম পায় কিন্তু বাহিৰ ভাল আৰু সেইটো দামৰ সেইখন নিচিনা গাড়ী নাই।
লোঁহাৰ আৰু এইখন।
উম, মাহিন্দ্ৰাই ভাল ভাল গাড়ীবিলাক বনাই।
উম, কেতিয়া মানে ল'ব?
চাওঁ আৰু অহা মাহ তাৰ নেক্সট মাহ মানত।
নেলাগে অহা মাহত ল'ব কালিয়ে কিয় পইচা কমি আছে নেকি?
এ নহয় টাইম নাই মোৰ।
অ', মই কিনি যাওঁ আপোনাক দি থওঁ কালি, হ'ব।
আপুনি দিলাৰ চিলাৰৰ লগত চিনাকিটো আছে নহয় আপুনি কথা পাতি মিলাই কৰি থৈ দিব পাৰে।
হ'ব মই কালি তোমাৰ ঘৰত টাইমত পহচি যাব তুমি অকল তেল চেল মই ভৰাই থৈ দিম চলাব লাগিব আৰু। অ', সেইদিনাখন পহচি যাব দিয়ক গাড়ী।
উম, আপুনি কাইলৈ মানে ভিতৰত ফাইনেলটো মোক জনাই দিব।
ফাইনেল হৈছে আৰু মই ফোন মাৰিলোঁ।
অহ।
উম।
ঠিক আছে তেনে বুধবাৰে ডেলিভাৰীটো ল'ম দিয়ক।
উম, গেলি ভাই ঘৰত দি থৈ যাব কি ৰঙৰ লাগে ব
আপোনাৰ ব্লেক কালাৰখনন যে নতুনকে ওলাইছে ক'লা।
উম, এক্সাৰচাইজ কি লগাব লাগিব?
চব লগাই দিয়ক, যি যি লগাই কোম্পেনীয়ে।
এল'ই।
বাকী মই এল'য় চেল'য় এইবিলাক বাহিৰৰ পৰা লগাম বাৰু চাই থৈছো।
হয়। উম, মই ভাবিছিলো আপোনাক চব কৰি দিম বুলি দিম বুলি ভাবিলে। হ'ব বাৰু আপুনি ল'বতো, আপুনি চাই ল'ব।
ষ্টকত চলাই লওঁ কেইদিনমান।
উম।
মানে কোম্পনী দিয়া এল'য় চ কেইটা অলপ চলাই লওঁ ফিল ফিলটো চবৰে ল'ব লাগে।
সেইটোৱে ফিল চিল ল'ব লাগে বাৰু।
এমাহ মানৰ চলাই লম নামবাৰ প্লেট অহাৰ পিছত মই চেঞ্জ কৰি দিম, এল'য় চেল'য় লগাই চব আৰু ভিতৰ চিত এণ্টেৰিয়াৰ চব বনাই দিম।
হয়, হয় যে আপোনাৰ ভাৰনা এখন ল'লো নহয়।
হয় নেকি?
উম।
কিমান পৰিলে পিছত?
এখন কেইছ লৈছে পৰা। টপ মডেল। বাৰ লাখ
ঠিকে ভাল গাড়ীখন বোলো ভাল লাগে মোৰ চাপৰ পুৰা বঢ়িয়া একজো একজোজ লগালে নেকি?
এই এইটো বাকী আছে নে গাড়ী ৰাতিপুৱা ষ্টাৰ্ট কৰিলে ঘৰৰ মানুহৰ পৰা কমপ্লেইন আহিয়েই যায়।
চাইদৰ মানুহ আছেগে হয়নে।
পাগল হৈ যায়।
দিবই হিংসা কৰে আৰু চাইদৰ ঘৰৰ মানুহে।
উম। এখন তোমাৰ নম্বৰ এটা দিছিলো এতিয়া দামটো ক'লে তুমি চক খাই যাবা নহয়।
নম্বৰ প্লেটটো মোৰ চাবলে, এইখন তোমাৰ দছ লাখ মান নম্বৰ প্লেটৰ নম্বৰে লৈছে প্ৰাইভেট দিছোঁ মানে।
কি কয় উম, হে, ইমান দামৰ নাম্ব প্লেট লৈছে যে আপুনি?
এ মোৰ অলপ মানে, কি কৰিম আৰু পইচা ঢেৰ যে খৰচ কৰিবলৈ জাগা পোৱা নাই।
এ ভাল বাৰু, চবৰে চখ থাকিলে সেইটো কাম কৰিব লাগিব, জীৱনটোক, কোনেও হেৰি কৰিব নোৱাৰে। দুদিনীয়া জীৱন, এঞ্জয় কৰিবই লাগিব।
যোন কেইদিন জীয়াই থাকিম সেইকেইদিনটো কৰিবই লাগিব।
উম, সেইটোৱে।
উম, আপোনাকো লাগিলে ক'ব তেনেকুৱা ভিয়াই পি নম্বৰ।
অ', মই মইয়ো চাম বাৰু।
উম,
বলেৰোখন নলও মই তাৰ নেক্স গাড়ীখন হ'লে এটা দামী নম্বৰ লগাম।
অ', হ'ব, ঘৰৰ কাৰণে এখন লৈ ল'ব আপোনাৰ নিজৰ কাৰণেও লৈ ল'ব।
এই বলেৰোখন মই ইউজ কৰিম আৰু ঘৰৰ কাৰণে এখন চিডান টাইপ কাৰ এখন চাম ভাল।
সেইটো বেয়া হৈছে আপোনাৰ ডিচিচনটো।
কিয়?
ঘৰৰ কাৰণে ডাঙৰ গাড়ীখন লওঁক, আপোনাৰ কাৰণে সৰুখন লওঁক।
সৰু নাই মই বোলেৰোখন পাৰিলে ফ'ৰ বাই ফ'ৰ, কৰিম এইখন। উম পিছত, মডিফাই।
আপোনাৰ জন্ম
সেইকাৰণে মই এতিয়া পোনাৰ, দছ মিনিট হৈ গ'ল দে।
অ', হেল্ল'
উম, হুম,
আপোনাৰ কেতিয়া জন্মদিন?
মই আপোনাৰ মই নৱেম্বৰতে।
উম, আপোনাক মই গিফ্ট এটা দিম দিয়ক।
কি কয় ছাপপ্ৰাইজ।
উম, কৈ দিব লাগিবনে?
কওঁক, কি দিবনো আপুনি?
আইলেক্স এখন দিম দিয়ক।
অ', হয় নেকি, ভাল লাগে সেইখন গাড়ী বাউ।
এই গাড়ীডাল মানে কাতিল ফিল্ডাল মানে।
টো এতিয়া হেইলাইক্স এইখন আপোনাৰ অ, ভাল লাগে মাল-চাল বস্তু-চস্তু লৈ যাব পাৰি।
গাড়ী, বাইক চাইক
উম,
কোনটো ৰঙৰ লাগিব বা?
আপোনাৰ এই, ৰঙাখন ভাল লাগে মোক।
হ'ব ঠিক আছে।
দুয়োটা এই লেজেণ্ডা খনো আছে বাৰু লেজেণ্ডা খন ভাল নেলাগে।
উম হ'ব সেইখন পাই যাব।
ভালেস্খন মোৰ লেজেণ্ডাখন লওঁতে চাইছিলোঁ।
উম। আৰু বেলেগ কিবা?
বেলেগ নালাগে দিয়ক একো আৰু।
হুম আ বহুত দিনৰ মূৰত আজি ঢেৰ কথা পাতিলোঁ ন?
হেল্ল'।
অ'।
দিয়ক ঠিক আছে ন
অ', অ', ঠিক আছে দিয়ক।
উম, হ'ব দিয়ক গুট নাইট।
বাই বাই।
বাই বাই।
উম।